অহঁ কৱক।
কি কৰি আছাঁ?
এয়া কাপোৰৰ কাম কৰি আছিলোঁ।
অ হয় নেকি কাপোৰ চিলাইছা নে কিবা বনাইছা?
কাপোঁৰ এযোৰ চিলাই আছো কাইলেও মানে আমাৰ নামঘৰত মানে ৰাই গোপিনী সকাম আছে। যে
হয় নেকি?
উম মানে কাপোৰযোৰ আনি থোৱা হৈ আছিলে বগা কাপোৰ এযোঁৰ
হো
চিলোৱা হোৱা নাছিলে যে সেইবোৰ চিলাই লওঁ কাইলৈ পাৰিম কাপোৰ নাই আগৰ কাপোৰ পিন্ধিব মন নাযায়।
নাযায় নামঘৰলে গ'লে ভালে জোম পিন্ধি যাব মন যায় হয়নে
উম একাৰণে চিলাই আছোঁ কাপোঁৰজোৰ তাকে
থিকে কৈছা ভালেই কৰিছা দিয়া মই মানে কি কৰিছোঁ এ তোমাৰ অলপ হিচাপ আছিলে মোৰ ঘৰৰ খৰচ এহ মানে মাহেকীয়া বাকী খাও নহঁ অহঁ
অহঁ
তাকে মানে বজাৰ অলপ আজি আনিলোঁ হিচাপখন কৰিছোঁ কৰি মেলি লৈ সে তাকে অকণ চাই আছিলো ছোৱালী স্কুলে ছোৱালী গাটো ভাল নহয় যে সেইকেই পৰীক্ষা দিলে আৰু বিয়াৰ সৰু ল'ৰা ছোৱালী আৰু কি কবা আৰু এতিয়া মানে অকণ পঢ়িবলৈ ধিলা হলেই আৰু
উম ভাত পানী খালে
আমি ভাত খালো তোমালোকে খালানে নাই
নাই আমাৰ বাৰু ভাত খোৱা হোৱা নাই এ কাম কৰি আছ মাও কাম কৰি আছে যে ফেব্ৰিক কৰি আছে মা
অ নামঘৰত এইটো কি বছৰেকীয়া সকাম ন
অ বছৰেকীয়া মানে আমাৰ এক্সট্ৰা হয় মানে মতা মানুহে এক্সট্ৰা হয় মাইকি খিনিও এক্সট্ৰা হয় যায়
প্ৰতি বছৰে হয় নেকি
অ প্ৰতি বছৰে হয়তো
ৰাজহুৱা অনুষ্ঠান বিলাক ভালেই লাগে বাৰু
মানে এনেকে মাইকীটো ইমান ভাল নালাগে বাৰু মতা মানে ভাল লাগে এনেকে বেলেগ গাওঁ পা মানুহ চানো মাতে ন
অ
উম ডাঙৰ কে পাতে মতা মানকে মানে মতা যোন নখন পুৰুষ সেইখিনি থাকে ন মানে সকামতো তাকে গোটেই নামঘৰটো কোনো কোনো জেগা আপুনি খালিয়ে নাপাব এনেকোৱা ভৰ্তি হৈ যায়
অ হ
মানুহ মানে অপ অপৰিকে বহিব লগীয়া হৈ যায় আৰু
নামঘৰত তোমালোকৰ ওচৰতে ন অলপ দূৰত
মানে নামঘৰটো কি হ আমাৰ ঘৰটো তে আও এটা ঘৰ আছে আগফালে তাৰপাচত নামঘৰ টো মানে ওচৰতে পৰে আপোনাৰ এ খোজ দু খোজ দিলেই পাবগৈ আৰু
উম উম
উম সেইকাৰণে বা উম কিন্তু মহিলা খিনি ইমান ভাল নালাগে এইটো আপোনাৰ কম হয় ন বহুত
উম
অলপ ভালেই আৰু
তাকে হওক দিয়া তুমি যে আকৌ পঢ়াৰ মাজতে সেইবিলাক কাপোৰ কানিও কৰিছা নামঘৰে চামঘৰে যাবলৈ ইচ্ছাটো কৰা ভালেই দিয়া যাবা
উম ম উ মই আকৌ নাম শুনি ভাল পাওঁ কি ধক ক মই মাইকী মানুহৰ নামতটো ভাল নাপাও মানে আগতে দেউতাৰ লগত এনেকে মতা মানুহ কৌত আগোতে বিয়া নহয় আগতে দেউতাৰ লগত যাও যে এনেকে নামঘলে তেতিয়া মানে মই নাম শুনি শুনি মই ভাল পাওঁ মানে মতা মানুহৰ নাম কেইতা এনে মাইকী মানুহ বিলাগে কিবা লেধা নিচিনা গাই
আহ বৰদোৱালৈ গৈছানে নাই তুমি?
বৰদোৱা আগত গৈছো এতিয়া মানে যেতিয়া পৰা নতুন গৈছে তেতিয়া যোৱা হোৱা নাই আপুনি গৈছে?
এই নতুন প্ৰজেক্টটো চাবলৈ যোৱা নাই নেকি তুমি?
নাই যোৱা হোৱাই নাই এই পৰীক্ষাৰ পিছত যাম বুলি ভাবি আছিলো এতিয়া বন্ধ দিছে ঠিক নাই, কোনদিনাখন যাও,
আমি এবাৰ গৈ আহিলো বাৰু। কিন্তু হেৰি এতিয়া অ ভালেই আৰু এতিয়া মানে গৰমত অকন গৈছিলো যে ভালকে চাবলৈ নাপালো আমি নৱেম্বৰ মানত চাগে আকৌ এপাক যাম আৰু
অ পাৰি উ
এই প্ৰজেক্টটো বাও বাদেই আগৰ কীৰ্তন ঘৰ বা দলৰ এইবিলাকো ধুনীয়া। কৰিলে নহয় আগতকে। সেইবিলাক ভাল হ'ল আগত আগৰ নিচিনা নহয় আৰু এতিয়া এতিয়া অতিথি খাল বিলাকো বনালে গোটেইবিলাক নতুন নতুনকে মেৰামতি কৰিলে ভাল লগা হৈছে আগত ত গঙাপাৰখনো ভাল কৰিলে। সেয়াই উ উম যাবা এইবাৰ মেট্ৰিক দিবা নহয় তুমি ন
অ মেতিক দিম
যাবা এপাক মনতটোও ভাল লাগিব চাই আহিবাগে পৰীক্ষা আগে
উম তাকে চাব যাব লাগিব। আপুনি ঢেকীয়া খোৱা গৈছে ছে নাই?
মই নাই যোৱা নহয় তালে বুইচা। মোৰ ইচ্ছাতটো আছে যাবলৈ যাওঁ কেতিয়াবা এদিন পাওঁ যে যি যাম আও
অ মই বাৰু গৈছো আমাৰ গাঁৱৰ পৰা গৈছিলে।
অ
মানে মা বুঢ়ী মানো গৈছিলে মই বুঢ়ী মানুহ মাজতে সোমাই গলো মাহত লগত চাব মন গৈ আছে অ মোৰ, দেখা কোৱা নাই ন দূৰ জেগা
উম
মানে আপোনাৰ ইয়াৰ পা চাৰিটা বজাত গৈছো, তাত আমি কম হেৰি এটা দেৰটা তেনেকুৱাত পাইছো গৈ আৰু ভাল লাগিলে তাত মানে এটা হেৰি ৰহস্য ত একদম মানে পুৰা ডাঙৰ চাকি এগছ থাকে।
আহ
অ সেই গছতে চবেই তেল চেল ধালে। তাৰপা সেয়া তেল লৈ আহে আৰু সেই গছ মানে নন ষ্টপ জ্বলিয়ে থাকে আপোনাৰ নুনুমাই।
হয় নেকি?
আৰু তেল মানে অ তেল নকমেই তেনেকেই থাকে।
উম উ তাত চাগে দিনে ৰাতিয়ে মানুহ থাকেই চাগে ন?
আহ কে মানুহ থাকে মানে ওচৰে পাজৰে মানে দোকান চোকানো থাকে তাত মানে দোকানে চোকানে মানে সেইবিলাক।
উম ভিতৰলে নে নে এনেকে টাউন চেন্টাৰৰ লগতে বাৰু মই নামঘৰটো
লগতে পৰে ইমান ভিতৰলৈ নহয়গৈ বাৰু
মানে মেইন ৰাস্তাৰ পৰা লগতে আৰু
অ মেইন ৰা তপা অকমান যাব লাগে আৰু বেছি নহয় অ মানে চাই। অ তাত সদায় পাৰি যাব।
উম। মই তোমাৰ নাই যোৱা বাৰু উ মই তালে। যাবলৈ ইচ্ছাতটো আছে আৰু তোমাৰ এই টিলিঙা মন্দিৰ যে তিনিচুকীয়াত আছে,
অ অ টিলিঙা মন্দিৰ মইও ভাবি আছো।
তালৈ যাবলৈ ইচ্ছা এটা আছে ৰ'বা কিমান পাৰো এতিয়া গৰমটো বেছিৰে যাব, দিব নোৱাৰি বাৰু ঠাণ্ডা পৰিলে অকন যাম বুলি ভাবি থৈছো
এনে আপুনি উ ঢেকীয়া খোৱাত গ'লে যোনখিনিত মানে চাকি তাকি- কি জ্বলোৱা যায় ধূপ চুপ দিয়া যায় ন, তাৰ ভিতৰত সোমালে মানে- তাৰ মানে যেতিয়া ধূপ আৰু চাকি মানে তেল চেল গোন্ধ বিলাক আহে ন, মানে আপোনাৰ মনটো কিবা শান্তি হৈ যায়গৈ।
অ হয় নেকি?
অ মানে কি ৰহস্য নিচিনা।
ন তেনেকুৱা কিছুমান। মহত্বৰ গুণ আছে বুলি শুনিছো সেইকাৰণে ধৰা আকৌ তোমাৰ টিলিঙা মন্দিৰ টিলিঙা এটি বান্ধ- ধিলে ধৰা মনৰ কামনা পুৰ হয়। আকৌ টিলিঙাটো বোলে খুলিবলৈ যাব লাগে কিবা গামোচা বান্ধিথৈ আহে। গামোচা খোল - দিব যাব লাগে এতিয়া এটা কথা কওঁ গামোচাখন বান্ধিলে আকৌ এবছৰ পিছত গ'লে। গামোচাখন জানো বিচাৰি পাম জানো। ইমান হাজাৰ হাজাৰ মানুহে গামোচা বান্ধে হয়নে?
মানে আপুনি এনেকুৱা গামোচাত। দিব লাগিব যিখন তাতে আপুনি পিছত যে হাজাৰ গামোচা বন্ধাৰ পিছত মানে চিনি
উ তাকে এইটো কম ডাঙৰ কথা নে বাৰু পাবও লাগিব মানে আৰু তেনেকে বহুতে চাগে খুলি থালি আহিছে চাগে বাৰু।
সেইটো হয় কিছুমানে চিন তিন ৰাখি লৈছে কিবা।
অ কিবা এটা কৰি থাকে মোৰ তাকে যাম ভাবিছো। উম। অহ চিলিঙাও বান্ধে উম। উম সেইবিলাক শুনি পেলাই যাবলৈ মন গৈ আছে বুইছানে।
উম।
উম।
এনেই শুনিব পাইছো। বাৰু তাত বোলে টিলিঙা মানে টিলিঙা বান্ধিলে বা গামোচা বান্ধিলে মনৰ কামনা খিনি পুৰ হয় আও
পুৰ হয় অহ তাকে শুনিছো।
উম গৈ পোৱা নাই বাৰু গৈ পালেহে গম পাম ন?
অ তুমি এতিয়া কাপ পুজো যে বনাইছা নিজলৈহে বনাইছা বাৰু ন। অ অ হয় দিয়া। এতিয়া বনাই হৈছেহিয়ে চাগে।
হ'ব এতিয়াও বেছি নাই অ বনাই একো। একবাৰে ভাত খাম শুম ৰাতিপুৱা কম মানে টিউচনো আছিল যে আপোনাৰ।
অহ।
টিউচনৰ পৰা আহিহে নামঘৰত যোৱা হব আৰু।
অ উ সেকে নামঘৰটো চাগে ডাঙৰ ন।
অ ব নামঘৰ একদম। এ বহুত ডাঙৰ আৰু মানে এশট মান মানুহ ধৰিব বুলি ক'লেও বেয়া নহয় আৰু। হবলা।
কি হয় দিয়া ওচৰতে নামঘৰ হলে ভালো লাগে হয়নে ওলাই সোমাই গৈ ভালো লাগে
আপোনাৰ আগতে নামঘৰটো ইমানো ভাল নাছিলে মানে কম ভাঙা চিঙা মানে ৰং চং যোৱা আছিলে আৰু এনেকে টিং পাত ফু্তি কৰি গৈছিলে এই কেম এ চাৰি পাঁচ মাহ মান হৈছে ধুনীয়া কৰিলে একদম কালা ৰ চালাৰ কৰি দিলে যিখিনি মানে ৰং চং গৈছে বা যিখিনি টিং ভাং হেৰি হৈছিলে চব নতুন কৰি দিলে যে একদম ধুনীয়া হৈ গ'ল আৰু
অ এইবাৰ ভাওনা তোমালোকৰ তাতে হৈছিল নেকি বাৰু
অ আমাৰ নামঘৰৰ ভিতৰতে হৈছে
অ অ গৈছিলো নহয় চাবলৈ বুজিছা আমি ৰাস্তা পাই অকমান চালো বাও চাইকৈ আমি চাৰে বাৰতা এটা মানত গুচিয়ে আহিলো।
অ বেছি টাইম হোৱা নাই ভাওনা আপোনাৰ আঢ়ৈটা মানলৈ শেষেই হ'ল এবাৰ।
অ বছৰি বছৰি পাতেনে নে এবাহে পাতিছে?
মানে আপোনাৰ বছৰি বছৰি পাতে বুলি ক'লেও বেয়া নহয় অ পায় মানে ব হুচৰি ভাওনাখন নাপাতিলেও ৰাস এ ন অ কেতিয়াবা ক এনেকোৱা কৰে ভাওনাৰ পিছদিনাখন অ মানে একো নাথাকে তাৰ পিছ দিনাখন আপোনাৰ ৰাস চাস পাতি দিয়ে তেনেকোৱাও কৰে ন। নহ'লে ৰাস আগত দি ভাওনা পিছত দিয়ে।
উম তোমালোকৰ এই গাঁৱৰ ল'ৰা ছোৱালীয়ে পাতেনে বেলেগৰ পৰা আহে।
মানে আমাৰ শিকোৱাতো বেলেগ মানুহ আহে কিন্তু কৰা খিনি মানে গাঁৱৰে কৰে।
গাঁৱৰে হয় গাঁৱৰে হয় ন। অ হওক দিয়া গাঁৱত যে তেনেকোৱা প্ৰতিভা সম্পন্ন ল'ৰা ছোৱালী আছে ভালেই দিয়া ন।
অ ভালে
বাৰু ঠিকে আছে দিয়া মোৰ মানে ৰাতিও হৈছে কাম কন আছে কৰি লও। তুমি তুমি কামত লাগা হা ঠিকেই আছে দিয়া।
উম উ